অ নমস্কাৰ।
অ নমস্কাৰ, কি কৰি আছা?
মই আছো ৰবা এনেই ফোন চাই আছিলোঁ, তুমি?
অঁ! মই আছোঁ ওচৰতে এইগ মানুহৰ ঘৰত গৈছিলোঁ আহিলোঁ আৰু এয়া হে সকাম আছিল কিবা এটা সয়া গ'লোঁ আহি পেলাই এইমাত্ৰ অলপ জিৰণি লৈছোঁ ৰ'বা।
অ অ অ তাকেই। বতৰ এ অ নাই দিয়া নাই বতৰতো ডাৱৰীয়া কৰি আছে, ৰ'দ সিমান দিয়া নাই বৰষুণ দিছিলে ৰাতি ৰাতিপুৱা এতিয়া নাই বাৰু এতিয়া অলপ ৰ'দ ওলাইছে অকমান।
অ অ আমাৰ এইফালৰ দেখবা পাইছোঁ ৰ'দ অলপ দিছে।
অঁ তাকেইটো। এই কেইদিনতো বৰষুণে দি আছে এৰি এৰি।
অঁ! চাহ-চাহ-তাহ খালা?
চাহ খালোঁ দেৰি হ'ল ভাতে খাম এতিয়া অলপ পিছত।
অ, তুমি সেই কি আহ মানে কিবা ক'ব ওলাইছিলোঁ ৰবা গুৱাহাটী-চুৱাহাটী যোৱা নাই।
গৈছোঁ গৈছোঁ যাই থাকো ৰবা কামত গৈছিলোঁ আজিতো বন্ধ। সেয়ে ঘৰতে আছোঁ বহুত দিনৰ মূৰত এনেকুৱা লাগিছে। তাৰ পিছত ৰবিবাৰে আজিকালি সেই পাও ন বন্ধ। তাকেই এতিয়া ঘৰতে আছোঁ ক'তো ওলাই যোৱা নাই বাৰু। মাথা ধোলো তেনেকে। আমাৰ কুকুৰ এটা আছে নহয় তাকো একো গা ধুৱাই দিলোঁ এনেকে এই টাইম উম কোনেও নোৱাৰে মানে মইয়ে দিও অকল। ত আজি আছো কাৰণে ঘৰত ধুৱাই দিলো এই সেনেকেই গ'ল ৰাতিপুৱটো।
অ, সিওঁ আজি গা ধুলে মোৰ গাত
অ গা গা ধুলে। ময়ো মাথা চাঠা ধুই দিলো। সেনেকে আৰু এতিয়া এইমাত্ৰ আহি গৈছোঁ অলপ গা ধুই।
ভাগৰো লাগে ন?
বহুত ভাগৰ লাগে তাক গা ধোৱাটো, এইটো মানে বহুত ডাঙৰ কাম আৰু মোৰ কাৰণে।
উ হুম হয় দিয়া চোন। উন্নতি আৰু সেয়া। অ কি কাম কৰি আছা তুমি এতিয়া?
মই ডাটা এন্ট্ৰি অপাৰেটৰ। তাকে ডাটা এণ্ট্ৰি কাম কৰি আছোঁ।
অ অ আমাৰ ইয়াতে না গুৱাহাটীতে?
অ গুৱাহাটীতে অ গুৱাহাটীতে।
ঠিকে আছে তো এনোত কৰি কৰি আছা, মই এটা সেই কৰি আছোঁ। ৰবা পিঠা বনাই আছো ৰ'বা এটা।
পিঠ কি কৰিছা?
পিঠা বনাইছো পিঠ।, বনাম বুলি প্ৰস্তুতি কৰি আছো আৰু। নাৰিকলৰ মানে নাৰিকলৰ পিঠা এখন মানে বিয়া আছে ওচৰতে। মোক মানে সেই দিছে আৰু অৰ্ডাৰ দিছে আৰু পিঠা।
অ ভালেই দেখোন।
উম চাৰিশখন পিঠা লাগে বোলে। মই তাকে
বহুত বেছি দেখোন নিজ অকলে বনাবা?
অ অ কলে আৰু কি আৰু মাও কৰি দিয়ে অলপ চলপ। তাৰ পিছত উম হয় কৰি দিব, পিঠাখিনি নাৰিকল খিনি ৰুকিলো বাৰু এতিয়া গুৰা খিনি চাউলৰ গুৰা খিনি খুন্দিব লাগে আৰু মানে খৰি যোগাৰ কৰোঁ আৰু খৰি খৰিতে বনাও নে, গেছতে বনাওঁ চাওঁ আৰু।
অ কেতিয়ালে লাগে?
অ পৰহিলে লাগে।
অ অ পৰহিলে ঠিক
মানে বেছি আগতীয়াকে বনালে যা যি বনালে, ফ্ৰিজত থৈ দিব পাৰিম।
উম উম ভালে থাকিব বিয়ালে ভাল পাব মানুহবোৰে খাই।
খাইয়ো ভাল পাব আজিকালি নো এনেকুৱা বস্তু কোনে দিয়ে
উম তাকেইটো।
সেইকাৰণে আৰু ভাৱিছো আৰু মই এইবিলাক ধৰ অসমীয়া সংস্কৃতি এই কি আৰু এইটো বস্তুটো পৰম্পৰা ন
উম উম
সেইয়াই আৰু ভাবিছো বনাই মানে বনাই পেলাই দিওঁ আৰু এখনত এখনত দহ টকাকে দিব পিঠা।
অ ভালেই দেখোন।
উম চাৰিশখন হ'ব আৰু
উম
ভালেই এখনত দহশ সেইয়াই আৰু চাচোন কিখিনি পাৰে ক কষ্ট কৰি আছো।
উম উ উম উম কৰা কৰা বনোৱা।
দেখিলে আৰু নে বেলেগ আহিব, মানে ভাল পালে।
সেনেকেইতো আগবাঢ়ে এইবোৰ বস্তু।
উম, সে সেইবিলাক আহিলেহে আৰু বনাব পাৰি ধেৰ পইছা পাওঁ ভাবিছো ৰবা কি বা হয়
তাকে, তুমি ভাত খালা?
অ ভাত খালো খালো।
খালা কি আছিলে আজি?
আজি মাত দালি আছিল, কঁঠালৰ গুতিত মাতদালি দিছে, ৰঙালাও চব্জি তাৰপিছত এ পনীৰ আছিল অলপ পনীৰখিনি মানে মই এনেই অলপমান ঘৰত তেলত ভাজিছোঁ আৰু।
অ তুমিও বনাইছা ভাত?
অ ময়ে বনালো, খানা হ'ল আৰু এতিয়া এইখিনি কাম খিনি কৰি পেলাই পিঠা সেইখিনি আৰম্ভ কৰোঁ আৰু এনে
অ অ অ ঠিক।
পিঠা। অ তাৰপিছত আৰু বিয়াখনৰ ধৰা মানুহে আহিছিলে সুধিবৰ কাৰণে হ'ল নে নাই। মই বোলোঁ হব ৰ'বা মানে
অ বেছি আগত, তাকেতো বেছি আগতে বনালেও বেয়া। ঠিক
উম সিহঁতৰ ভয় খাইছে কিজানি হ'ব নে নহবয়ে বা ইমান খিনি দায়িত্ব দিলোঁ। সেনে ভাবিছে নেকি এতিয়া এই বাৰে, বাৰে আহি আছে সুধিবৰ কাৰণে হ'ব হ'বনে, হ'বনে মই বোলোঁ হ'ব চিন্তা কৰিব নালাগে, মই কৰি দিবহে লাগে।
অ', তাকে। দিম বুলি কৈছা, যাতে উম, উম, সেইটোয়েতো বহুত মাথা মাৰিব লাগে এইবোৰ।
উম, সেইয়া আৰু। কেকটো বনাওঁ বাৰু মাজে, মাজে।
হয়, নিকি?
অ', কেকো বনাওঁ, বিস্কুট বনাওঁ।
কেকট তুমি এ এয়া হেৰি কৰে নেকি মানুহে নিয়ে নেকি?
অ', মানুহে বিচাৰে, জন্মদিনত বিচাৰে। অ', এ বেছি নহয় আৰু ঘণ্টা মই বেছি নবনাওঁ আৰু সময়ে নে পাওঁ মানে যিখিনি পাৰোঁ বনাওঁ আৰু এনেকে।
উম, আমাৰ মাও কেক বনায়। এই কেকৰ ব্যৱসায় আছে আৰু মানে। আগৰ পৰা হ'ল কেইবছৰ মান।
অ', ইয়া ভালে আছে, তুমি জানানে বনাব?
মই, মই বনাই পাইছোঁ, কিন্তু তেনেকে নাজানোঁ আৰু ইমান ভাল নহয় মানে। উম, বিকিব পৰাকে নহয় আৰু ঘৰত খাব পৰাকে পাৰি আৰু। এনে কষ্ট আছে বহুত দিগদাৰ, একদম সহজ কাম নহয় এইটো। মানে এনেকুৱা মা বনাই আৰু এনেকে আজিও এটা কেকৰ অৰ্ডাৰ আছে, ৰ'বা মানে মোৰ লগৰ মোৰ স্কুলৰ। এ দা চিনিয়ৰ এজনে দিছে অৰ্ডাৰ কেক লাগে বোলে আজি। পিছবেলালে নিব আহিব আৰু খালি মোক ক'লে যে, পাৰিব নে? বনাব এক কেজিৰ লাগে বোলে সিহঁতৰ কাবাৰ জন্মদিন আছে। ত' তাকে, মই মাক কলোঁ মাই পাৰিম বুলি ক'লে। এতিয়া বনাব আৰু সেইটোয়ে নিব আহিব অলপ পিছত।
অ', অ', দিয়া ভালেই আৰু একো নহয় দিয়া আৰু কষ্ট হ'লেও ধৰা পইচাখিনি হাতত থাকে আৰু সেই দু পইচা হাতত পালেও ভাল লাগে।
অ', অ', তাকেতো।
তাকেই আৰু বাকী ফুৰিব যোৱা নাই ক'তো?
ফুৰিব নাই ৰ'বা যোৱাই নাই। হয়, উম, উম, তাকে। যাব লাগিব ৰ'বা এদিন এনেকে। বন্ধতে যাব লাগিব এনেকে মিলাব লাগিব ঘৰৰ মানুহৰ লগত। এদিনটো যাব লাগিব কিমান আৰু কাম, কাম কৰি থাকিবা।
ৰবিবাৰ লৈ যালে ভাল আৰু।
অ', অ', তাকেতো চাওঁ ক'লৈ যাওঁ যাব লাগিব কৰ'বাত।
তাকে, যাবা যাবা কামতে ইমান আৰু সোমাই থাকিবা আৰু।
উম, উম, তাকেতো তুমি গৈছানে নাই?
বৰদোৱা গ'লোঁ।
অ', বৰদোৱা গ'লা।
অ', বৰদোৱাত গ'লো, বৰদোৱা গ'লো মৃত্যু গ'লো এনে ক'বাত ক'বাত গ'লো আৰু জুবিন ক্ষেত্ৰ গ'লো। আইলো আইলো ৰ'বা উম, এনেকা গৰম পাইছো। নহয় সেই দুদিন ইমান ৰ'দ দিছিল, মানে বৰ গৰম আৰু উম, মানে সিদিনা গ'লো ইমান গৰম পাইছো গা আহি পেলাই জ্বৰ উঠিগৈছে মোৰ গৰমৰ কাৰণে।
অ', অ', এইবোৰ আৰু পটককে পটককে ঠাণ্ডা পেলাই দিয়ে সেনেকেও মানুহৰ সেই হয়, বৰষুণ দি দিলে। গৰম ঠাণ্ডা লগ লাগি উম। সেইকাৰণেতো বেমাৰ হয়।
মোৰ চৰ্দি জ্বৰ হৈ কাহ চিৰিবিতে হ'ল।
অ', এতিয়া ভাল পাইছা নে নাই?
উম, এতিয়া ভাল পাইছোঁ ৰ'বা অলপ।
ঔষধ পাতি খাইছা?
ভাল পালেও আৰু মানে অলপমান গাটো দুৰ্বল দুৰ্বল লাগি আছে। সম্পূৰ্ণ ভাল পোৱা নাই, এ তাকে আৰু ত' মানে কি আৰু খাই মানে চাৰিওফালে বিয়পা মানে বিয় পা জ্বৰ না ভাইৰেল জ্বৰ হয় ন' হ'ব এইটো ভাল নাপ য় ভাল নাপায় ঔষধ খালেও ভাল নাপায় এনেকুৱা।
অ', তাকেইতো এই ঔষধ খাবা ভাল পাবা দিয়া।
খাইছোঁ।
খাইছা?
আৰু ভাত মানে খাব মন নাযায়।
অ', সেনেকুৱা হয়, কিবা হ'লে একদম মন নাযায় খাবলে যিমান ভাল পোৱা বস্তু হ'লেও।
খাব একেবাৰে ইচ্ছাই নাই খাব কাৰণে, মই তথাপি আৰু নাখালে নহয় কাৰণে অলপমান খাও আৰু উপায় নাই আৰু।
তাকেইতো।
এনেকুৱা আৰু। এইয়া ল'ৰাটোৱেও তাৰো জ্বৰ উঠিলে তাৰ মানে ভাত পানী সিজাই খালি?
অ', সিও গৈছিলে ন' এনেকে তাতে চাগে গৰম পালে সেইকাৰণে।
পিকিনিকে খাই থাকোঁ আৰু।
আহ, সিও মোৰ লগত গ'ল সিও এনেকুৱা হৈছে তাৰো গা বেয়া। উম, গৰম পালে।
অ', সৰু ছোৱালীৰটো আৰু পতককে লাগে এইবোৰ। অ', হয় নেকি কি কি চালা ক'ত ক'ত গ'লা?
অ', সেয়া প্ৰথম গ'লো জুবিন ক্ষেত্ৰ মানে মন্দিৰ দৰ্শন কৰোতে প্ৰথম প্ৰথমতে জুবিন ক্ষেত্ৰ মানে মন্দিৰ জুবিন মন্দিৰতে গ'লো আৰু জুবিনদাৰ মন্দিৰ তমন্দিৰত তাৰ পিছৰ পৰা মানে মানে শিৱকুণ্ড গ'লো। তাৰ পিছত শিব চুন্দৰী মন্দিৰ গ'লো, তাৰপিছতৰ বৰদোৱা গ'লো তাৰপিছত ত' আৰু এখন পাৰ্ক এখন আছে পাৰ্কখন গ'লো। মানে বৰদোৱাৰে অলপ ওচৰতে উম, বৰদোৱাৰ ওচৰতে আৰু।
অ', খুলিছে বুলি শুনিছো ৰ'বা এখন ডাঙৰকে পাৰ্ক এখন খুলিছে বোলে বৰদোৱা পাৰ্ক। গৈ পোৱা নাই শুনিছো এ নতুনকে খুলিছে ন' ভাল লাগে নে?
উম, উম, বাপৰে বাপ বহুত ভাল লাগে। কিন্তু তাতে এটা ভাল বস্তু দেখিলো। মানে কি আৰু আমাৰ সেই মানে আমাৰ অসমীয়া সংস্কৃতিটোক মানে তেওঁলোকে জীয়াই ৰাখিছে। কি আমি ধৰা অসমীয়া-অসমৰ মানুহ আমি ধৰা চুইজাৰ পিন্ধি তাত যাব নোৱাৰো সেইটো। ভাল কথা বা ল'ৰা বিলাকে পেন্ট পিন্ধি যাব নোৱাৰে, তেওঁলোকে ধুতিয়ে পিন্ধিব লাগিব অহ, ধুতি পিন্ধিব লাগিব, আৰু ছোৱালী বিলাকে বা মাইকী মানুহ বিলাকে চুইজাৰ, শাৰী মানে মেখেলা চাদৰে পিন্ধিব লাগিব। অ', সেইটো নিয়ম কৰিলে বহুতেই ভাল হৈছে।
উম, উম, উম তাক
মানে উম, তাৰপিছতে মানে সেইটো মানে দেখি পেলাই মই মানে বহুতেই আনন্দিত হৈছো আৰু। হলেও ভাল-ভাল কথা ভাল কথা দেই এনেকুৱা। বৰদোৱাতো এনেকুৱা দেচোন সৰু-সৰু
অ', সেইটোতো জানো বৰদোৱাতটো সোমাব নিদিয়ে ধুতি নিপিন্ধাকে, বা অ'। কিন্তু পাৰ্কখনতো নিদিয়ে নেকি?
নাই, নাই পাৰ্কখনতো নিদিয়ে। পাৰ্কখনত তুমি সুইদাৰ, চুইজাৰ-তুইজাৰ পিন্ধিব নোৱাৰা। এইটো যিহেতু শংকৰদেৱৰে, শংকৰদেৱৰ আৱিৰ্ভাৱ আছে তাত উম। সেইকাৰণে শংকৰদেৱৰ মানে এ', সংস্কৃতিটো ধৰি ৰাখিছে আৰু আমাৰ ভাৰতীয় সংস্কৃতিটো আৰু অসমৰ। মেখেলা-চাদৰ আকৌ ধূ্তি, পাইযামা এনেকুৱায়ে পিন্ধব লাগিব।
অ', ল'ৰাবোৰে সেইবোৰ ন', ঠিকে আছে।
সেয়াই ভাল পাইছোঁ, বহুত ভাল পাইছোঁ আৰু। নহ'লে আৰু ন'হ মানুহবিলাকে নিজৰ-নিজৰ চকত
যি তি পিন্ধি যায় অ', তাকেটো।
এনেই সকলো মানে-মানে কি আৰু মানে, আহ যিকোনো মানুহৰ ওচৰতো যাব পাৰি।
অ', অ', অ', তাকেটো।
সেইটোৱে আৰু । সেইয়াই আৰু মৃত্যুঞ্জয় মন্দিৰ গ'লো।
অ', ভাল লাগিছে ন।
অ', অ'। মৃত্যুঞ্জয় মন্দিৰত গ'লো, তাৰপিছত তাতে মানে আহ, সন্ধিয়া টাইমত গৈ পালোঁ।
অ', অ'।
আহ, সন্ধিয়া আৰতি-আৰতি পালো।
অ', বঢ়িয়া টাইমত গৈছে।
উম, ইমান ধুনীয়া পৰিৱেশ। ইমান, গৰম লাগি আছিল নহয় তাত। যেতিয়া গৈ পাইছো গোটেই গা ঠাণ্ডা পৰি গৈছে আমাৰ এনেই লাগি গৈছে, মানে গৰম ভাৱটো নাই আৰু তাত।
অ', অ', বুজিছোঁ।
ধুনীয়া বতাহ ফালৰ পৰা।
অ', ভাল লাগে। আমিও গৈছিলো এবাৰ এনেকে, ভালে লাগে, ভাল পৰিৱেশ। ভাল লাগে।
উম, বহুত বহুত ভাল লাগে, বহুত ভাল লাগে। আকৌ যাবাচোন তোমালোকে চেষ্টা